অ শুনিছা নে
অ শুনি আছো তুমি শুনিছা
অ শুনিছো
অ অ ভালে আছানে তুমি
অ ভালে আছো ভালে আছো তোৰ ভাল নে
মোৰ বাৰু ভালেই আৰু আছো আৰু সেনেকৈয়ে আৰু
উম'
কি কৰিছা পিছে
এ মই খেল চাই আছিলোঁ।
কি খেল চাইছা অ?
এতিয়া মই ক্ৰিকেটৰ হাইলাইট চাই আছিলোঁ আগৰবোৰ হৈ যোৱা হাইলাইটচ বোৰ।
অ কি মানে ফাইনেলৰ চাগে ৱৰ্ল্ড কাপৰ নেকি
ৱৰ্ল্ড কাপৰ ফাইনেলো নহয়, মাজতে এয়া হৈছিলে নহয় ইংলেণ্ডৰ লগত খেলা হৈছে যে ইণ্ডিয়াৰ ইণ্ডিয়ান মে মেছ টীম ৰ টি টুৱেন্টি আছিলে সৰিলে বাৰু কিন্তু মানে সেইটো মই চাব নাপালোঁ লাইভ টোত লাইভ তেলিকা চাব নোপোৱাৰ কাৰণে এতিয়া যিবোৰ আহি আছে সেইবোৰ চাই আছিলোঁ। হাইলাইটছত আৰু আৰু আমাৰ উইমেন টিমৰ মহিলা, মহিলা ক্ৰিকেটৰো হৈ আছে নহয়
অ অ
লা তেইছ ডেচ মেচ হৈ আছে তোমাৰ ইংলেণ্ডৰ লগতো সেইবোৰ চাই আছিলোঁ মই।
অ মই আকৌ ক্ৰিকেটৰ ইমান নাজানো দেই অলপ কমকৈ চাওঁ আৰু ফুটবল চাওঁ দেই মই আজি চাইছো ধৰ এতিয়া আজি চাইছো আজি আৰ্জেণ্টিনা আছিল আৰু তোমাৰ চুইজাৰলেণ্ডৰ খেলা আছিল তাৰপিছত আৰ্জেণ্টিনা জিকিল হয় এইখন গেমত বহুত ধুনীয়া গেম আছিল আজি
অ মই চাব নাপালো হাইলাইট চাব লাগিব আৰু
অ অ চাবা মানে প্ৰথম নাইনটি মিনিটচ হৈ গ'ল ন তাৰপিছত অ হেৰি হৈ গ'ল তোমাৰ এইটো কি কয় ইকুৱেল হৈ গ'ল দুটা চাইডৰ তাৰপিছত আকৌ এক্সট্ৰা টাইম দিছে থাৰ্টি মিনিটছ বহুত টাইমৰ খেলা হৈছে আজি একদম চাৰে ছটা পৰা ৰাতিপুৱা একদম চাৰে নটালৈ খেলা হৈছে
আচ্ছা বুজিছো
বহুত টাইম হৈ গৈছে খেলা আজি
উম হুম হুম
উম বাকী তুমি ফুটবল চোৱা নে?
অ চাও কমকৈ চাওঁ আৰু ইমান নাচাও
অ ৱৰ্ল্ড কাপ চোৱা নাই চাগে
অ চাইছো, আৰু এখন দুখন মেচ চাইছো আৰ্জেণ্টিনাৰ মেচ চাইছো পুৰ্টুগালৰ মেচ। চালো বাকী ইমান চোৱা পৰা নাই, কাৰণ ব্যস্ত হৈ আছিলো অকনমান। দৈনন্দিন জীৱনত ব্যস্ত হৈ আছিলো।
অঁ, অঁ তাকে আৰু ব্যস্ত হৈ থকা যায়। গেম বোৰতো ৰাতি হয় বহুত ৰাতি হৈছে এইবাৰ।
অঁ, ৰাতিও হৈছে ত' সময় সময়বোৰো মিলা নাই, যিহেতু চাকৰিত যাব লাগে ৰাতিপুৱা উঠি
অঁ তাকে মোৰো একেই আৰু ৰাতি চাব নোৱাৰিয়ে বহুত কষ্ট হয়। ময়ো এখন দুখন গেমেই আৰু চাইছো আৰু আৰ্জেণ্টিনাৰ চাইছো। ফ্ৰেন্সৰ আৰু নৰৱে চাইছো এনেকুৱাই আৰু কেইখনমান। ইমান চাব নোৱাৰিয়ে।
বাকী আৰু এইফালে ক্ৰিকেটৰ কাক কাক চিনি পোৱা? বিৰাট কোহলিকটো চিনি পোৱা।
বিৰাট কোহলি চিনি পাও, ধনীক চিনি পাওঁ। তাৰপিছত শচচীন আছিল ন আগৰ ৰাহিত শৰ্মা। তাৰপিছত ইয়াৰ নাম কি আছিল আৰু এট টা আছিল আ, ন হাৰ্টিক।
হাৰ্দিক পাণ্ডিয়া।
হাৰ্দিক পাণ্ডিয়া। আছে এনেকৈ চিনি পাওঁ। চাওঁ ক্ৰিকেট নোচোৱাও নহয়। ক্ৰিকেট টো কম চোৱা যায় আৰু অলপ মানে, টাইম নাপাওঁ ন ইমান। বহুত দীঘল দীঘল গেম হয়। তেনেকৈ কম চোৱা যায় আৰু তুমিটো চোৱা চাগে?
অঁ, চোৱা যায়। নাই সময় পালে চাওঁ। আগতে বহুত চাইছিলো, এতিয়া অকনমান কমকৈ চোৱা যায় যিহেত হেটো সময়ৰ নাটনি হৈ পৰিছে এতিয়া।
তাকে তাকেই সময় নাপায়ে চাব আজিকালি বহুত জল্দি যায় ন সময়বোৰ।
উম এতিয়া সময়বোৰ বহুত জল্দি গুচি যায়। দৈনন্দিন জীৱনত কাম বোৰো নহ'লে
নহয়ে তাকে। মোৰতো সময় নাপাওৱে মই। ৰাতিপুৱা কেনেকৈ উঠাৰ পিছত কেনেকৈ টাইম যায় মই নিজে গ'ম নাপাওঁ। ৰাতিও টোপনি নাহে ভালকৈ।
উম, এফালে মাজতে অলিম্পিক চাইছিলো, অলিম্পিক গেমছবোৰ তেতিয়া চোৱা পৰিছিলে। এতিয়া ইমান চোৱা হোৱা নাই আৰু।
এতিয়াতো ইমান তেনেকৈ ক্ৰিকেট চলা নাই চাগে?
ক্ৰিকেটৰ ছিজেন এতিয়া আৰম্ভ হ'বহে। ঠাণ্ডাৰ দিন আহি আছে যে, তেতিয়া আৰম্ভ হ'বহে। মাজতে আই পি এল শেষ হৈ গ'ল যে, ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ বুলি যোনটো কয় সেইটো শেষ হ'ল।
এতিয়াতো নাই চাগে ইমান।
এতিয়া অঁ, ইমান ইমান নাথাকে, এতিয়া আৰম্ভণি হ'ব আৰু লাহেকে।
অঁ, এতিয়াতো ৱৰ্ল্ড কাপ শেষ হ'ব চাগে, ফিফা শেষ হব। তুমি ফাইনেল চাবা নে ফিফাৰ?
চাব লাগিব, চাব লাগিব।
মোৰ মতেতো এইবাৰ আৰ্জেণ্টিনা আৰু ফ্ৰান্সৰ আকৌ খেলা হ'ব। ফ্ৰান্স- আচ্ছা আজিন আৰ্জে্টিনা আৰু ফ্ৰান্স হ'ব নহ'লে ইংলেণ্ড আৰু ফ্ৰান্সৰ খেলা হ'ব আৰু আকৌ মোৰ মতে।
অ‌ মোৰো লাগিছে তেনেকুৱাই হ'ব বুলি।
তাকে ধুনীয়া খেলি আছে বহুত।
অঁ বহুত ধুনীয়া খেলিছে দেই ভাল লাগিছে চাই।
তাকে, একদম আৰ্জেণ্টিনাৰ খেলাখনতো চাই মোৰ এই হেই হাড় বুকুখন ধঢপ ধপ কৰিব ধৰে আৰু মানে এনেকুৱাই লাষ্টলৈ ৰাখে আৰু খেলাখন সিহঁতে লাষ্টত দশ মিনিটত গ'ল দিয়ে।
উম বুজিছো।
আজিও সেইটোৱে কৰিছে আৰু একদম লাষ্টৰ মিনিটত লাষ্ট দুই মিনিটত জিকিছে আৰু সিহঁতে।
অ লাষ্ট দুই মিনিটত জিকিছে নেকি, মই ইমান চাব নহলে চাব লাগিব অ পিছত। ভাল খেলা হৈছিলে পিছে বহুত মনোৰঞ্জন ভাল হ'ব।
বহুত ধুনীয়া মনোৰঞ্জন কৰিছে দেই আজি মানে ভাল লাগিছে আৰু চাই।
উম বুজিছো, আৰু তোমাৰ এইফালে দৌৰা খেল চোৱা নে নাই, দৌৰা খেল চাইও বহুত ভাল লাগে কিন্তু দেখিছা নে তুমি।
দৌৰা খেল চাই পাইছো কিন্তু মোৰ তেনেকুৱা নাম বোৰ মনত নাই হা মানে যোনবোৰ দৌৰে ন এথলিকট বিলাকৰ।
অঁ
তেনেকুৱা নামবোৰ মনতে এনে মই চোৱাত চাইছো দেই বহুত ভাল লাগে।
আমাৰ অসমৰ ঢিঙ এক্সপ্ৰেছ বুলি কাক কয়।
অসমৰ।
অসমৰ ঢিং এক্সপ্ৰেছ বুলি কয় আমাৰ হিমা দাসক।
হিমা দাসক অ হিমা দাস।
হিমা দাসে ত সিমা দাসে দৌৰে যে, সিমা দাস দৌৰিবলৈ পাৰে তাইৰ ধিঙৰ ঢিঙ ঢিঙৰ হয় ঢিঙ জাগা খিনিৰ হয়। তাইক তাইক ঢিঙ এক্সপ্ৰেছ বুলি কয় তাইতো জিকিছে বহুত, আমাৰ সুনাম উম সুনাম আনিছে আমাৰ ভাৰতবৰ্ষ তথা অসমৰ কাৰণে।
তাকেই মেইনকৈতো অসমলৈ আনিছে সুনামটো তেওঁ, অসমক বহুত ওপৰলে লৈ গৈছে আৰু নামত।
উম, এতিয়া ডি এছ পি হিচাপে কাম কৰি আছে, তেওঁ এতিয়া চাকৰি কৰি আছে। ডি এছ পি হিচাপে কাম কৰি আছে হয়।
তাকে তেওঁতো ভালেই আৰু এতিয়া আৰু। তেওঁ চাগে খেলি আছে, এতিয়াও খেলে চাগে অলিম্পিক।
খেল খেলে খেলে জীৱনত আগুৱাই গৈছে তেওঁ খেলিব আৰু। যোৱাবাৰতো ডিচকুৱালিফাই হৈ গ'ল এবাৰ খেলিব, আৰু প্ৰয়োজন চলি আছে তাৰে।
তেওঁ হুইচলটো মাৰাৰ আগতে যোনটো এটা দিয়ে, মাত সেইটো মাৰাৰ আগত তেওঁ উঠিলে তেনেকে অকমান টেকনিকেল নিয়মৰ কাৰণে অকমান ডিচকুৱালিফাই হৈ গ'ল তেওঁ।
অ, মই গম পোৱা নাই দেই এইবাৰহে গম পালো আজিহে গম পালোঁ মই। বেয়া হল দেই, শুনি বেয়া লাগিল মোৰ।
অঁ, বেয়া লাগিছে কথাটো শুনি পেলাই।
তাকে ভাল হয় তেওঁ, মইতো তাইক চাইছো বাৰু তেওঁ ভাল খেলে। মানে ভাল ডাৱৰে আৰু তেওঁ
অ, দৌৰে ভাল দৌৰিবলে পাৰে
থাকে-থাকে
আৰু আমাৰ নৰ্থ ইষ্টৰ ফালৰ পৰা মীৰাবাই চানো আছে তেওঁতো ৰে তেওঁটো ৱেইট লিফটিঙত হয়
আমাৰ অসমৰ এজন যে হেৰি আছিল বক্সিঙৰ আছিল কি নাম আছিল তেওঁৰ
লভলীনা বঢ়াগোঁহাই
অ অ অ লাভলীনা
লাভলিনা বৰাগোহাঁই
অ অ তেওঁ তেও ভালেই ন খেলে তেওঁ চাগে গ'ল্ড আনিছিল নেকি
গ'ল্ড আনিছিলে তেওঁ বহুত ভাল বহুত ভাল খেলে
অ মই তেওঁৰ নামটো মানে পাহৰি গৈছিলো দেই মানে মুখখনত মনত আহি আহি আছে নামটো পাহৰি গৈছো ভাল খেলে তেওঁ অসমতো ভাল আছে বহুত
অ এতিয়া উমা চেত্ৰী বুলিও আছে উমা চেত্ৰী ক্ৰিকেটৰ আমাৰ জিন্তিমণি কলিতা এতিয়া ৰিয়ান পৰাগ তেওঁলোক বোৰ আছে, বহুত খিনি
তিৱাক চিনি পোৱা জিনটি তো আমাৰ ইয়াৰে চাগে মঙংগলদৈৰ হয় তেওঁ
অ বং হয় হয় হয় ভাল খেলুৱৈ হয় ভাল দৌৰিব পাৰে ভাল বলিঙো কৰিব পাৰে, তেওঁ বল দিয়ে
তেওঁ মহিলা ক্ৰিকেটটো আগুৱাই লৈ যাব বহু এওঁলোকে
অ মহিলা ক্ৰিকেট আগুৱাই গৈছে আগতকে অধিক উন্নত হৈ পৰিছে এতিয়া মহিলা ক্ৰিকেটা আৰু যিহেতু ৱৰ্ল্ড কাপ জিকাৰ পৰা মানুহৰ চকুতো পৰিছে মানুহ ধ্যান দিয়ে নিজৰ অ শিশুবোৰকো তাতে দিয়ে মানে মহিলা ক্ৰিকেটৰ কাৰণে বহুত আগুৱাই গৈছে, মহিলা ক্ৰিকেটত পইচাও আহে বহুত এতিয়া
তাকে অসমততো এইবোৰ ইমান নাছিলে আগতে চাগে এতিয়াহে বেছি হৈ গৈছে আৰু ভালে আৰু এতিয়া অসমখনতো বহুত উন্নতি কৰিছে ন এতিয়াতো অসমত অসমতটো এতিয়া হেৰি কৰি আছে তোমাৰ ফিফা লেভেলৰ হেৰি বনাই আছে এইটো কি কয় ফিল্ড মানে বুজিছা ন ষ্টেডিয়াম
অ বুজিছো বুজিছো
ষ্টেডিয়াম বনাই আছে ফিফাৰ কাৰণে মানে তোমাৰ ভৱিষ পিছত হলে অসমতো মানে মানে ভাৰতবৰ্ষতো ফিফা হেৰি হ'ব আৰু
এটা সম্ভাৱনা আছে
সম্ভাৱনা আছে এইবাৰ বনাইছে আৰু আৰম্ভণি কৰিছে আমাৰ হিমন্ত বিশ্ব শৰ্মাই
হয় হয় হিমন্ত হয় হয় আমাৰ ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মাই হয়
হয় তুমি গ'ম পাইছা চাগে এইটো
অ অকনমান শুনিছোঁ ইমান গম পোৱা নাই চাবলে সময় পোৱা নাই আচলতে ইমান
অ ময়ো বাৰু তেনেকৈ তোমাৰ নিচিনাকৈয়ে শুনিছোহে বাৰু মইয়ো ইমান ডিটেইলছত পঢ়া নাই।
অঁ
শুনিছো আৰু ভালেই আৰু এইবোৰ বনালে ভালেই অসমখন বহুত ওপৰলৈ যাব হেৰিবোৰত খেলত নহলেতো বহুত পিছ পৰি আছো আমি ক'ব গ'লে আগতেতো বহুত পিছ পৰি আছিলোঁ এতিয়াহে আগুৱাই গৈছো। বহুত খিনিয়ে বহুত খিনি তুমি কিবা খেলা নে বাৰু।
মই তেনেকে ক্ৰিকেট খেলিছিলোঁ। দৌৰো ক্ৰিকেট খেলি ভাল পাওঁ এতিয়াাতো ক্ৰিকেট বাৰু বহুত বছৰ হ'ল খেলিবই সময় পোৱা নাই। তাৰপিছত। উম, চাকৰি কাৰণে সময় নাপাওঁ তাৰপিছত তেনেকেই আৰু আছোঁ।
তাকে ঠিকে আছে পিছে।
ঠিকে আছে হ'ব হ'ব পিছে ঠিক আছে ৰাখিছো ধন্যবাদ।
ৰাখিছো। ধন্যবাদ।